হেল্ল' এতিয়া শুনিছানে?
শুনিছোঁ অঁ।
অঁ অঁ সেই কিবা এটা হ'ল, কিবা হ'ল নোহোৱা হৈ থাকিলে কলটো।
তাকেই মই হেল্ল' হেল্ল' বুলি কৈ আছো কিন্তু একো শুনা নাই।
উম আটচ্ছা এই হেৰিটো কি বুলি কওঁ তুমি জাতিঙ্গাৰ কথা কিবা কৈ আছিলা যোৱা কথা।
অ তাৰমানে হাফলংত চাবলগীয়া ঠাইৰ ভিতৰত আৰু মানে এটা নিশা কটোৱাৰ পিছত পিছদিনাখন ক'ত ক'ত আ যোৱা হব সেইটো দিনটোৰ ভিতৰতে আচলতে শেষ কৰিব পাৰি। বহুত বেছি জেগাও নাই। তাৰে ভিতৰত এটা জলপ্ৰপাত মই তাৰমানে ভিডিঅ'ত চাইছিলো। এটা জলপ্ৰপাত আছে, সেইটো কিন্তু আছে একেবাৰে জংঘলৰ ভিতৰত।
তালৈ গাড়ী যাব নোৱাৰে। আহ গাড়ীটো এটা নিৰ্দিষ্ট থানত থৈ তাৰপৰা খোজ কাঢ়ি যাব লাগিব।
আহ তেনেকে যদি কোনোবাই ইচ্ছা কৰে আৰু তেনেকে চাবগৈ পাৰে। তেনেকুৱা দুটামান জেগা আছে নথকা নহয়।
এই আমি যে গৰম পানী উহ চাব গৈছিলোঁ। সেই উম গৰম পানী উহটো মাজত যে যিখন জংঘল আছে, নামটোৱে পাহৰিলোঁ জংঘলখনৰ নামটো কি আছিলে জংঘলখনত
গম পাইছো, এই এইখন আছে আ গোলাঘাট
গোলাঘাট ডিষ্ট্ৰিক্টত, অঁ সেইখন হয় তাকেতো তাত সেইখিনিতো বোলে ভিতৰলৈ জংঘলৰ ভিতৰ এটা ৱাটাৰফল আছে। কিন্তু! আমি মানে এতিয়া ফেমিলিৰ লগতো গৈছোঁ ন বাচ্ছাও আছে, বুঢ়া মানুহ আছে। সেইটো মানে আমি যাবলে মানে আছিলে মন আছে যদিও মানে নগলো আৰু।
অঁ অঁ!
উমঁ তাতো শুনিছিলোঁ তেনেকুৱা আছে বুলি তাৰ মাজতো- এতিয়া কি কথা কি বতৰা নাজানোঁ।
হয়ঁ সেইয়াই আৰু এতিয়া মানে অঁ! বহুত বিশেষ জেগাৰ কথা ভবা নাই ন অঁ।
টো যাব পাৰা এই যে - গোৱালপাৰা জিলাত যে আছে সূৰ্য পাহাৰ যে- সেই মানে সেই কথা- মই যোৱা নাই কিন্তু শুনিছোঁহে মানে আৰু সেইটোতো ধৰা একজামত আহেই ন পঢ়াত। তো পঢ়িছোঁ মানে তাতে- আৰু কিবা পাইছিলোঁ মই কিবা এটা পদকাছ চাইছিলোঁ তাতো কৈছিলে যে- বহুত বোলে শিৱলিংগ আছে তাতে।
আছে আছে।
দেখিছানে তুমি?
মই মানে বহুত দিনৰ আগতে গৈছিলোঁ আহ- সঠিকে কিন্তু মন্দিৰ এটা গৈ পাইছিলোগে পাহাৰৰ ওপৰত বহুতো ষ্টেপ- বাচিলে মানে খট খটি আছে আৰু। আ সেইটো কিবা এটা ছুটিঙৰ কামত গৈ সেইফালে যোৱা হৈছিলে।
অঁ উমঁ উমঁ উমঁ মই মানে শুনিছিলোঁ। তাতে হেৰি আছে বহুত শিৱলিংগ আছে। মানে মানে গৰমৰ বন্ধত ফুৰিবলৈ যোৱা বুলি নহয় আৰু এই তেনেকুৱাতো ফুৰিবলৈ - যোৱা নহয় কিন্তু মানে সেই শুনিছিলোঁ কিবা কিবি বোলে তাতে- সেই ৰু'দ্ৰাগস দি পেলাই কিবা এনেকুৱা কৰিলে মানে মন মানে নিজৰ- মনে বিচৰা বস্তুটো পোৱা যায় বুলি মানে শুনিছিলোঁ মানে কৈছিলে আও। পডকাষ্টত মানে জ্যোতিষী গৰাকীয়ে।
অঁ অঁ!
উমঁ কিমান টো সঁচা নাজানো আৰু।
উমঁ -
আমিও চয়- তাৰিখে মানে আমাৰ বিয়া এখন আছে সেইফালে নগাঁও ফালে। মানে - এতিয়া মানে যাওঁ মানে মাহততো যাব আমি মানে যোৱা নোযোৱা। কনফিউজ হৈ আছোঁ বিশেষকে মানে সিহঁতক - খোৱা বোৱাৰ কাৰণে মানে দিন গ'লে বিয়া হোৱাটো নহয় ন। সৰু পোৱালি লৈ খোৱা বোয়া। সেইটো কাৰণে মানে ভাবি আছোঁ কি কৰিলে ভাল হয়ঁ।
উমঁ এবাৰ ভাবিছোঁ তোমালোকৰ তাতে গৈ ইিহঁতক খুৱাই বোৱাই তাতে ওলাই কৈ বিয়ালৈ গুচি- যাম আকৌ ভাবিছোঁ ইমান দূৰৰ পৰা গৈ গেলা গৰমত গৈ আকৌ - আকৌ সেই মেখেলা চাদৰ পিন্ধি পোৱালিয়ে চোৱালি‌য়ে- এ এখন হে হে। উমঁ যাওঁ নাযাওঁ যাওঁ নাযাওঁ মাজতে সোমাই আছোঁ আৰু।
অ অ অ আহিলে আগতীয়াকে কৈ দিবা কেতিয়া আহা
উম উম আগতীয়াকে ক'ম বাৰু যাবলৈ মানে এ মনো আছে মনো নাই যি ঘৰ গৰমটো যেনেকুৱাহে পৰিছে কিবা উশাহ চোশাহে ল'ব নোৱাৰোঁ দেখোন মই
উম বৰষুণ দিলেই বৰষুণ গৰম দিলেই গৰম তেনেকুৱা হৈ আছে
বৰষুণ দিনাত মানে ইমান গৰম ঠাণ্ডা নপৰে গৰমেই হৈছে মানে অলৰেডী মানে চব গৰমেই হৈ থাকে ন চাটখনো গৰম বাহিৰতটোও গৰম বৰষুণ দিয়াৰ পিছত কিবা অদ্ভুত গোন্ধ এটাও আহে কিবা হৈ যায় গোটেই গা ভাপ উঠা নিচিনা
অ আমাৰ আকৌ লৰাৰ জন্মদিন আছিল যে সাতাইশ জুন তাৰিখে সেইদিনাখন একে ডবাল পিঠা বৰষুণ
সন্ধিয়া মানুহখিনি আহিবৰ সময়তে তাৰ লগৰ লৰা খিনিকিক মতা হৈছিল এই ধৰি লোৱা চাৰে পাঁচটা ছটা মান বজাৰ পৰা ধাৰা সাৰ বৰষুণ এতিয়া মানুহখিনি আহিবলৈকে দিগদাৰ সেইটো সময়ত আকৌ আঠটামান বজাৰ পৰা নাই আৰু শুকান হৈ গ'ল
এই অকণমান সময় এঘণ্টা আধা ঘণ্টা বৰষুণ দিব দি পেলাই মানে ইপিনেও নহয় সিপিনে নহয় হৈ যায়
অ
তাৰপিছত বাৰ্থডে কি কি পা এনে খোৱালা
খুৱালা মানে হেৰি আৰু অ সেইয়া আৰু তাৰ লগৰ খিনিকহে মতা হ'ল বে বেলেগ বিশেষ মানুহ বহুত মাতা হোৱা নাই আৰু অলপমান আৰু পাঁচজন মান তাৰ লগত লগৰ ল'ৰা আহিল আৰু
উ
আৰু পিছত মাক দেউতাক অ হয় আহোতে এনেই মাক দেউতাকক খুওৱা হৈছে আৰু সিমানেই
উম উম ঠিকে আছে তেতিয়াহ'লে আৰু গৰমটোত ইমান কৰিবও মন নাযায় ন যিমানেই মানুহ মাতিব মানে মনে বিচাৰিলোঁ
অ এই বৰ বেয়া দিনত কৰে যে সেইটোৱে দিগদাৰ
সেইটো ইটো ইমান গৰম উপায়ো নাই মানে এনেকুৱা হয় বন্ধও নহয় খোলাও যে হয় মাজতে
অ খোলাও থাকে
উ
শনিবাৰ আছিল বুলি ভাল বাৰ পৰিছিলে আৰু এইবাৰ
অ অ শনিবাৰ বুলি অকণ মানে হেৰি হৈছে আৰু সোনকালে
অ সেইটোৱে
অফিচ কাচাৰি বন্ধ হয় দিয়া আৰু এটা মই কথা সুধিব লগা আছিলোঁ তোমাক এই চি চি কেমেৰা লগালে এ সেই তাৰে এক্সেছটো কিমানজন ইউজাৰে ল'ব পাৰে
সেইটো ভালকে মই নাজানো তথাপিও পাঁচ জন, ছজনৰ কাৰণে থাকেই নেকি
হয় নি
এপটো খুলিলেহে গম পোৱা যাব। কিন্তু পাঁচজন, ছজনৰ থাকেই তাত উল্লেখ কৰা থাকে দেই কিমানজনে মানে চাই থাকিব পাৰিব কাৰণ এখন ঘৰত যদি এটা লগায় সেই ঘৰখনত ধৰা পাঁচজন, ছজন সদস্য থাকিব পাৰে
থাকে থাকে অ
অ সেইকাৰণে সেই গোটেই কেইজনে চাই থাকিব পাৰে আৰু
উম উম উম উম উম উম অ' সেই সেইটোয়ে সেইকাৰণে মানে সুধিছোঁ কিমান জন মানে এলপ মানুহে অলপ বে তেল ইউজ কৰিব পাৰে এটা হেৰি কেমেৰাৰ এক্সেছটো আৰু।
অঁ অঁ পাৰিব। মই পাহৰিছোঁ। কিন্তু কেইবাজনেও পাৰে বুলি জানোঁ আৰু।
উম' মানে আজিকালি কেমেৰাটোতো বহুত দৰকাৰী। ইয়াতো আমাৰ ইয়াতো আছে। মাজতে মানে সেই কিবা কেচ হৈছে বেলেগ কিবা এনেকে, কেছ মানে কিবা পুলিচ আহিছিলে বোলে। কাৰোবাৰ তলত নে, সিফালে ক'ৰবাত বিল্ডিঙত কিবা হেৰি হৈছে মানে কাবাৰ কিবা হৈছে বুলি মানে শুনা পালোঁ আৰু। পুলিচ আহিছে, পিছত মানে গম পালোঁ যে সেয়া মানে আচল পুলিচ নহয় বোলে সেয়া মানে ডকাইত হেনো, মানে পুলিচৰ বেশ পেলাই ঘৰত কোন আছে, কি আছে সেইবিলাক ইনকুৱাৰি কৰে। পিচত হে সিটো সিফালৰ এপাৰ্টমেণ্টত মানে সিহঁতৰ কেমেৰা আছিলে যে চি চি কেমেৰা। চি চি কেমেৰাত মানে চাই পেলাই মানে গম পাইছে যে পুলিচে মানে উম' ক'লা ৰঙৰ জোতা পিন্ধি আহিছিলে।
অ'
পুলিচেতো খাকী কাপোৰৰ লগত ক'লা ৰঙৰ জোতা পিন্ধা ক'তো দেখা নাই। তেওঁলোকে অলপ মানে হেৰি টাইপেই পিন্ধে ন ব্ৰাউন কালাৰ নিচিনা জোটাই পিন্ধে। সেইটোত মানে পিছত গম পালে যে সে টো মানে পুলিচ নহয় আৰু ক'ৰবাত ক'ৰবাত বোলে তেনেকুৱা ঘটনা ঘটিছে। পুলিচৰ বেশত আহে তেতিয়াটো ঘৰত কোন আছে, কি আছে চাই চিটি এইটো পুলিচকতো সবে ইনফৰৰ্মেশ্যনটো দিয়েই দিব ন কি আছে, কি নাই, সেই তেনেক ইনফৰৰ্মেশ্যন বিলাক মানুহ নাথাকা সুযোগ লৈ সেইখন ঘৰ লুটি লৈ গুচি যায়।
নহয় এতিয়া কথা হল অকল জু টা জোৰেই প্ৰকৃত কাৰণ হব নোৱাৰে। কাৰণ তেনে কুৱা যোতা এযোৰ চুৰেও ব্যৱহাৰ কৰি আহিব পাৰে।
উম
কিন্তু এতিয়া সঁচা পুলিচ হয় নে নহয় সেইটো মানে জানিব বাবে।
উম
কি ব্যৱস্থা লব পাৰি সেইটোহে প্ৰথম কথা।
অ, সেইটোৱেইটো কথা মানে চবেই পুলিচ বুলি ক'লে তেওঁলোকৰ আই কাৰ্ড নাচায় ন,
অ, আমি এতিয়া অভিনয় জগতৰ লগত জড়িত মানুহ। আমি কোনোবা এটা যদি পুলিচৰ চৰিত্ৰ কৰিব লগা হয়, তেতিয়াতো আমি পূৰ্ণ ড্ৰেছটো আমাৰ, আমি যোগাৰ কৰি লওঁ কৰ'বাত। ভাড়ালৈ পায়, কৰবাত কিনিবলৈ পায়। সম্পূৰ্ণ ড্ৰেছটোয়ে পায়, পইচা দিলে আজিকালি কি আৰু ড্ৰেছটো যোগাৰ কৰিবলৈ চ'ব পাই আৰু একেবাৰে যিবিলাক উম, মানে তৰা বিলাক লাগি থাকে পুলিচৰ ড্ৰেচত। সেইবিলাকো কিনিবলৈ পায়, নেম প্লেট বা অন্যান্য যি সামগ্ৰী গোটেইখিনি পোৱা যায়। হেল্ল, অ, মানে আৰামচে পাৰে, আৰামচে পাৰে, সেইটো বনাব, এতিয়া আমি কেনেকে গম পাম যে, সেইজন প্ৰকৃত পুলিচ নে? তেনেকুৱা চোৰ বা ডকাইত সেইটো এটা ডাঙৰ কথা।
উম, ডাঙৰ কথা সেইকাৰণে মানে কি হয়, এইবিলাক এন্ট্ৰি উম,
নহয়, নহয় এই ইয়াত এটা কথা আছে। কোনোবা পুলিচে যদি ঘৰখনলৈ আহে। তেতিয়াহ'লে তেওঁ যদি আহ,, তালাচী চলাবলৈ বুলি আহে তালাচী চলোৱাৰ বাবদ, পুলিচৰ হাতত এখন ৱাৰেণ্ট থাকিব লাগিব।
থাকিব লাগিব।
গতিকে এ, কিছু মানুহে সেই বিষয়ে নাজানে বা কিছুমানে ভয় খায়। পুলিচ আহিছে বুলি কওঁতেই, ধৰধৰ-মাৰমাৰ লাগি যায়। কিন্তু, সেই অকণ সাহসী আৰু জনা মানুহ এজন লাগিব, যিজনে ওলোটাই পুলিচক প্ৰশ্ন কৰিব পাৰিব যে আপোনালোকৰ ৱাৰেণ্টখন দেখুৱাওঁক, তাৰ পিছতহে মোৰ ঘৰত প্ৰৱেশ কৰিবলৈ দিম।
উম,
ৱাৰেন্টখন সম্পূৰ্ণ চৰকাৰী ছিল-মোহৰ থকা হ'ব লাগিব।
এই নহয়, মানে তাহাঁতে কি কৰে ঘৰত তালাচী নচলায়, তাৰমানে মানে ক'ব যে, মানে সেই এপাৰ্টমেণ্টত ধৰা ধৰা চ, ছেক্ৰেটাৰী বা প্ৰেছিডেন্ট কোন? সেই তেওঁ তাত যাব, তেওঁ তাত গৈ ক'ব যে ইয়াত ইয়াত যে মানে মালিকে থাকে নে, ভাড়া আছে? তেতিয়া তেওঁ ধৰক ক'লে যে, ভ়া-ভাড়া আমি মালিক আমি মানুহে মালিকেই হয়। ধৰা ক'ত ক'ত ভাড়া আছে সুধিলে, ইনফৰৰ্মেশ্যনটো ল'লে। তাৰপিছত গ'লে, ক'ব যে ধৰা এই ভাড়া মানুহবিলাকৰ পৰা অকণমান সাৱধান থাকিব, তেওঁলোকৰ কিবা এনেকুৱা কেচ হৈছে। তেনেকুৱাতে ক'ত ক'লেতো, তুমিতো তেতিয়া ৱৰেণ্ট বিচাৰি নাহা ন, তোমাক সুধিব তোমাৰ ঘৰত কোন কোন, আছে সুধি গ'ল, সেই তেনেকুৱা নিচিনা হ'ল। সেইটোতো তুমি ৱাৰেণ্ট নিবিচাৰা, তো সেইবিলাক মানে স্কেমবিলাকৰ পৰা মানুহবিলাক কেনেকৈ বাচিব, কি চৰকাৰে পদক্ষেপ ল'ব মানে, মই বুজিও পোৱা নাই। কিবা এটাটো ল'ব লাগিব, কাৰণ এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে।
উম, উম, উম,
আৰু উপায় নাপালেতো কিছুমানে ধৰা, এইটো মাৰপিটতো লাগি যায় হয়নে নহয়, হত্যাকাণ্ড দেখা পোৱা যায়।
উম, উম,
এই বস্তুখিনিৰ পৰা মানে আমাৰ ৰাইজক কেনেকে এনে সহায় হ'ব সেইটো এটা টো চিন্তনীয় বিষয়।
আচ্ছা
ঠিক আছে বাৰু দিয়া।
উম হয় দিয়া, এইবিলাক কথা ওলালে ওলাই থাকে। ঠিক আছে, হ'ব।
অহ ৰাখো।